নমস্কাৰ নমস্কাৰ কি খবৰ?
খবৰ বেয়া মোৰ। খ খ খবৰটো বেয়া খবৰটো বেয়া। খবৰটো বেয়া মোৰ গাটো বেয়া।
আৎচ্ছা।
ছৰ দি লাগি আছে চৰদি লাগেছেক।
এ হে কি আজি হৈছে নে কি আগৰ পৰা।
এহে কালি কালিৰ পৰা আছে।
কালিৰ পৰা।
আজি গৈছিলো আজি ডক্টৰ ডক্টৰৰ তাতে গৈছিলো আজি। ঔষুধ আনিছে তাতে পৰা ঔষুধ খাইছো আজি। দিনত খালো এ- টা এতিয়া এতিয়া ৰাতি ৰাতি যাই খাম এতিয়া।
কিৱা কৰছে?
এতিয়া তোমাৰ- কি ক'লে, কি কোৱা।
তুমি ডক্টৰে কিবা কয় নেকি?
ডক্টৰ একো কোৱা নাই। কলে যে, মানে ঠাণ্ডা বস্তুটো মানে এভইড কৰিবা। মানে চৰ্দি লাগিছে মানে ৱেদাৰ কাৰণে চেঞ্জ হল না। গৰমৰ যেনেকে দুপৰীয়া দুপৰীয়া গৰম দে ৰাতি তা আহি মানে বৰষুণটো দে। সেইকানে ৱেদাৰ চেঞ্জ কাৰণে চৰ্দিটো হল কৈছে হলে যে। তোমাৰ কি খবৰ?
অঁ অলপ চলপ।
মইতো ভালে আছো মোৰো মানে অলপ গাটো বেয়া বেয়া আছে।
অ তোমালোক, এ এনেই। সেইটো মেলেৰিৱাৰ মানে আজিকালি এনে মেলেৰীয়া চলি আছে, কি কৰিবা?
অঁ সেটো গৰম না।
ৱেডাৰটো ইমান বেয়া আজিকালি। দিনত দিনত গৰম দে পুৰা ৰাত- বৰষুণ দি থাকে এনে মানে দোকান অহা টাইমত- কলেজ যোৱা টাইম তো বৰষুণ দি দিয়ে। পাছত ভালে হৈ যাব দে বজাৰটো। এতিয়া এনে কি চলি আছে তোমাৰ?
ভালে চলি আছে।
অ' মই মই মোৰ এটা লগৰ পৰা শুনা পাইছো যে তুমি যে গাড়ী কিনিছা মই শুনা পাইছো।
আৎচ্ছা।
মানে তুমি উম'। অ কেতিয়া লৈছিল কেতিয়া লৈছিলা?
হ'ল আপোনাৰ বছৰমান হ'ল।
আৱাচটো ভালকে অহ দুই বছৰ মান হ'ল। হা দুই বছৰমান হ'ল।
অ তিনি বছৰ মান তিনি বছৰ মান হৈছে আৰু। কিয় ল'ব নেকি কোনো বাই।
না মোকো লাগিছিল মানে। মানে মই ভাবি আছো কাৰ ল'বা কাৰণে ত তোমাক ক'ল কৰি সুধি আছিলো। তুমিও লৈছা না ছেকেনহেণ মোৰো মানে বাজ বাজেটটো বেয়া এতিয়া। মানে মোৰ হাতত কিমান হ'ব মানে দুই লাখ। কিমান হ'ব দুই লাখ মান দুই লাখত আহি যাব।
বেপাৰ অলপ বেছিয়ে লাগে মোটামুটি তিনি লাখ ধৰি লোৱা।
বেছি লাগিব ন দু লাখকে তিন লাখ ভিতৰতো উম এইটোতো আছে কিন্তু পইচাটো কমাই আছে না।
এই কথা কি কম ৰেঞ্জৰ ল'লে পৰে আৰু অ', গাড়ীৰ এতিয়া হৈ গৈছে পেট্ৰলৰ যেনকা পোন্ধৰ পোন্ধৰ বছৰলৈকে থাকেই আৰু নহয় নহয় দাম ত সেইটোতো বাদে দিয়া পোন্ধৰ বছৰ লোক থাকে ন ভেলিডিটি। এতিয়া এইটো যেনেকে ডাঙৰ ডাঙৰ চহৰত আছে। আমাৰ অসমত নাই ন। এতিয়ালৈকে কৰা নাই। কিন্তু গভমেন্টে এইটো কথা পাতি আছে আৰু ক'ব কৰিব।
অ', এইটো বেয়া কৰি আছে কিবা
মানে অলপ অ', ভাল কল দিছে লাগিলে পইচা অলপ বেছি যাক।
উ সেইটো হয় তেনেহলে অলপমান পাছত লম আৰু কি। মানে পইচাটো জমাই জমা কৰিলোঁ অ'। গাড়ী মেইনটেনেন্সটো বেছি গাড়ী পৰা
আজি যদি আজি যদি এই তুমি কম দামী লোৱা তেনে তোমাৰ লচ হ'ব জানো।
সেইটোয়ে সেইটোয়ে। তুমি মানে কি ই এম আই ত লৈছা নাই এনে?
মইতো কেচকে লৈছোঁ।
অ', কেচতে লৈছা মানে কিমান পৰিছিল। গোটেই মিলাই চব মিলাই কাগজ যোগজ লৈ।
হেল্ল'। হেল্ল। উম মানে কিমান লৈছিল চব মিলাই।
ছয় ছয় লাখ মান গৈছিল না।
অ' থ্ৰীৰে কমপ্লেইন কৰিছে মানে চাৰ্ভিচিং কৰাইছ তাৰমানে মানে কি চাৰ্ভিচিংটো ফ্ৰী আছিল নে কি তাই
হয় ছাৰ্ভিচিং
ম মানে য়েমাই এতিয়ালৈকে অ' অ কোৱা কোৱা।
মান যোনটো নৰ্মল যটো মানে নৰ্মল ছাৰ্ভিচিং হয়।
অ' অ' মানে এতিয়ালৈকে কিমান খৰচা হ'ল তোমাৰ মানে গাড়ী মানে চব মিলাই যেনে তেনে এনেকা মানে বেয়া হ'ল যেনেকা তুমি এনেও শুনা পাইছা যে তুমি আগৰ মানে হেড লাইটটো চেঞ্জ কৰিছা বদলিচা সেইটো মিলাই মানে কিমান মেইনটেনেটো বেছি লাগিছে না। হেল্ল হেল্ল
অ'শুনা পাই আছে ন হেল্ল অ', শুনি আছে ন?
অ শুনি আছোঁ মই
কিয়া তাৰে বস্তুটো ইমান
হা গাড়ী বস্তুবিলাক দাম বেছি না গাড়ী বস্তুবিলাক তাম দাম বেছি না কিনাত কে বেছি তো ইয়াৰ মানে খিলনা দামৰো বেছি না এনেকা এক হাজাৰৰ কাৰণে দাম বছি লাগে না
মেন মেনটেনেন্সত বহুত যায় ন
ফৰমেলি কিমান গল তোমাৰ?
মৰটো তেনেকা অলপ কিবা এটা হলে পৰে মই ডাইৰেক্ট পাৰ্টচ চেঞ্জ কৰো
অ মানে বহুত খৰচ হ'ল না মানে বহুত মানে মানে যেনে তেনে বহুত খৰচ হ'ল
হয় হয়
সেইটোয়ে মই না মানে চাইছো মই মানে মই তোমাৰ ফটোটো চাইছো গাড়ী ভালে লাগিছে মোক মানে কি গাড়ীআছে নামটো কি গাড়ী? অ' বেগনাৰ।
বঙাইগাঁও পৰা মানে ক'ত পৰা লৈছা বঙাইগাঁও পৰা অ বঙাইগাঁৱত আছে নেকি ছেকেণ্ড হেণ্ড শ্বৰুম? না মানুহ দি লৈছা
বঙাইগাঁৱত আছে ছেকেণ্ড হেণ্ড শ্বৰুম
অ আছে না অ সেইটোও মই ভাবি আছো মানে মান পইচাটো জমাই আছো মই ল'ম এ এতিয়া নলও মানে ল'ম পাছত এতিয়া মানে বাজেটটো ঢিলা আছে অলপমান এতিয়া মানে লাহে লাহে কৰি মানে জমা কৰি ল'ম পইচাটো
ইয়াত পি এল ঠিকে আছে ৰিফাইনাৰি অ সেই ৰিফাইনাৰ গাড়ী পালে বহুত
টো কেনেকৈনো গম পাম মই মানে মানে চিনাকি নাই না বি আৰ পি এলত
অ হ'ব মই তোমাকচোন খবৰ দিম
অ তুমিতো আছা না তুমি মানে সোহাই কৰি দিবা গাড়ী লোৱাতে নাই সেইটো মানে মানে মই মই যেতিয়াই লম মই তোমাক মানে কল কৰিম মোৰ লগেতে যাবা তুমি তেতিয়া তুমি ফ্ৰী থাকিলে
উম হুম হুম
ফ্ৰি থাকিলি যাবা মানে-মানে এতিয়া লাগে না গাড়ীটো মানে আমাৰতো মানে তুমি জানা ডাঙৰ কৰি ফেমিলিটো আছে। এতিয়া মানে সৰু গাড়ীটো নহয় মানে ডাঙৰ গাড়ী ল'ব লাগিব মোক। সেইটোৱে।
উম! লাম নহয় আজিকালি ফেমিলিত লাগে কাৰ
অ লাগেই মানে এনেকে তুমি চোৱা মোৰ ফেমিলিটো কিমান আছে মোৰ দুটা ভাই আছে মোৰ দে মা দেউতা আছে আৰু আহি থাকে মানে। পৰিয়ালটো আহি থাকে মোৰ। না-না হোৱা নাই এতিয়ালৈ। তোমাৰ হ'ল?
অঁ! সেইটোৱে। তুমিতো মানে পুৰা তুমিতো এনে তুমিতো পুৰা শিকি গৈছা? না গাড়ী চলাব পুৰা শিকি আছা। হাতটো ফ্ৰী হৈ গ'ল তোমাৰ।
অ! মইতো বাহিৰত যায়ে থাকো।
অ! মানে ক'ত গৈছা এতিয়ালৈকে মানে গাড়ী লৈ কিমান দূৰলৈকে গৈছা তুমি? তাত
ইফালে যেনেবা মই বেংগল-চেংগল গৈছোঁ। মানে গুৱাহাটী হওক উম! অঁ!
অ! ভালে অ! মাজত বহুত টুলগেট আহে না? কিমান লাগি যায় দূৰলেতো আৰু বেছি খৰচ হয় না টু-টু-টুলগেটো পাছ কৰি প্লিক লাগাটো
কেইটামান জাগা আছে আৰু ট্ৰোলৰ ভিতৰেদি যাৱা সেইবিলাক গুচাই দিওঁ কেতিয়াবা।
অ সেইটোৱে। কিমান মানে আছে ভালে। তুমিতো জাৰ্ণি কৰাই তেনেহলে? তুমিটো পুৰা ফ্ৰি হৈ যাব মানে তোমাৰ ভালে এক্সপিৰিয়েঞ্চ আছে।
উম-উম। তুমি যেতিয়া গাড়ী লবা মোক ক'লে হ'ল মই যাম দিয়া। তুমি
সেইটো সেইটো মই-মই নাজানো না গাড়ী চলোৱা কাৰণে তুমি ৰখিয়া দি শিকাই দিবা গাড়ীখনে তোমাৰ গাড়ীতে। মই আহি মানে মই আহিম কালি মানে কালিৰ পৰা আহি-আহি যাম বঙাইগাঁৱত। এতিয়াতো মই বাহিৰত ক'ৰ পৰা ঘৰত আছোঁ। মানে কালি মই আহি যাম। কালি পৰা আমাৰ ছুটি ষ্টাৰ্ট হ'ব। তো মোক শিকিব লাগিছিল মানে গাড়ীটো।
অঁ।
তুমি শিকাই দিবা মোক, উম মই পেট্ৰলৰ খৰচাটো দিম। পেট্ৰলৰ খৰচাটো দি দিম তুমি ন শিকাই দিবা। ৰাতি ৰাতিপুৱা ফিল্ডত যায়।
তোমাৰ দেখোন ভালে চৰ্জি লাগিছে?
অঁ ভালে লাগে সেইটো। তুমিটো জানি আছা না মোৰ আৱাজ মানে লাহে-লাহেকে কৰি আছোঁ। আৰু ইমান মানে বেয়া অৱস্থাটো বেয়া না। ঔষধ-ঔষধ খালো তেনেহ'লে ভাল হোৱা নাই।
উম।
এইটো ভাল নালাগে ইমান মানে চৰ্দি হলে কিবা কৰিব মন নাযায়। উম সেইটোৱে। অৱস্থাটো বেয়া চবৰে আমাৰ ফেমেলি চবৰে হৈ আছে মানে। মোৰ বেটাৰ
আমাৰ
ভাল নহয়।
ভালকে ডক্টৰ দেখুৱা বুজিছা?
উম দেখাম দেখাম সেইটো।
বহুত
সেইটো মই ভাবি আছো কালি কালি আকৌ যাওঁ নেকি ডক্টৰৰ ওচৰত। আৰু যাব লাগিব। অ এতিয়াতো ঔষধ দিলে এতিয়া আমাক খাই চাম। আজি গৈছিলো মই ৰাতিপুৱা। এতিয়া চাও আৰু কি হয়। ডক্টৰে কলে যে এইটো মানে ৱেডাৰ কাৰণে হ'ল এইটো ৱেডাৰ চেঞ্জ হল না এইটো। তুমিতো জানা অসমৰ ৱেডাৰটো কেনেকুৱা। গৰম দি থাকে গৰম দি থাকে মাজত মাজত বৰষুণ আহি যায়। গৰম দি থাকে মেক্সিমামটো বৰষুণে থাকে অসমত।
তুমি লালচাহ খোৱা লালচাহ পুৰা
উম সেইটো খাম মানে এ লাল চাই খাই আছো এতিয়া মানে গোলমৰিচ দি। গোলমৰিচ আদি দি খাই আছো।
উম', ৰাতিপুৱা তোমাৰ একদম, পোৰা তন্তনা হৈ যাব মানে গা বেয়া থা কিলে কিবা খাবাৰো মন না
উম' এইটো এইটো এনে মানে বহিব মন যায়। দেলি মানে আৰাম কৰিবা কিমান আৰাম কৰিবা হেনো এনে বৰ হৈ যায় তুমি আৰাম কৰিলে কৰোতে কৰোতে। মানে পঢ়াও আছে না মানে পঢ়া শুনাও কৰিব লাগে।
এইটোৱে মানে চ মানে চৰ্দি হলে পঢ়া শুনাত মন নাযায়। মই মানে বাহিৰতে থাকো তুমি জানা, অকলে থাকো।
অকলে থাকা তুমি, সেইটোৱেটো দিগদাৰ।
মইও আহিম, কালি আহিম, গাটো বেয়া না, ছুটি লৈ আহিম কালি মই। মাঁ মাঁ মোক কল কৰি ডাকিছে মানে, ঘৰত আহি যা। এইটো আহিম, কালি বাছ দি আহিম। উম কালি আহিম বাছ দি, ৰাতিপুৱা বাছ আছে। ঠিক আছে তেনেহ'লে।
তোমাৰ তাৰ পৰা কিমান টাইম লাগে আহাৰ?